হেল অহ কি কৰি আছা?
এয়া এনেই আছো। তুমি?
মইয়ো এনেই আছো দিয়া।
কেনেকুৱা চলিছে দিনবোৰ পঢ়া শুনা?
ঠিকে আছে। এতিয়াতো মানে জিমৰ পৰা আহিছো ন। অলপমান চৰ্দি হৈছে কাৰণে মানে অলপ মানে ৰেষ্ট কৰি আছোঁ আৰু
অ বাকী কলেজ চলেজ যোৱা নাই নেকি? অ গৰম বন্ধই ন কলেজ
আহ সেইটোৱে তো গৰম বন্ধ দিছ আৰু ইমান গৰমত কেনেকে যাবা কলেজ কোৱাচোন বাপৰে নোৱাৰো দেই।
সেইটো‌ হয় আমাৰটো এচাইনমেন দিছে এচাইনমেন কৰিব লাগে এ বহুত মানে ধৰা প্ৰেকটিকেল দিছে ন‌ এগাল কৰি কৰিব লাগিব।
অ আচ্ছা হ বি বহুত প্ৰেক্টিকেল দিয়ে ন এনেকে কলেজত মানে ভাল নালাগে জানা। মানে স্কুলতো ইমান প্ৰেক টিকেল দিয়ে আকৌ কলেজতো ইমান এচাইনমেন দি আছে কেনেকে কৰিম পঢ়িম নে তোমাৰ ওপত‌ মোক জ গৰে উঠি আছে কি কৰিম সেইটো ভাবিব পৰা নাই।
আমাৰ স্কুলত ইমান দিয়া নাছিলে বাৰু দেই। স্কুলত তোমাৰ ঠিকে আছিলে স্কুলত অলপমান দিছিলে আৰু মানে সেইখিনিওটো মই কব গ'লে বেলেগৰ পাই কৰালো পিছে এই কলেজতহে অলপমান ক কষ্ট হৈছে কলেজত ধৰা ইমান ইমান দিছে চেমিষ্টাৰবোৰত ধৰা মানে আধা আধা খিনিতো টাইম তোমাৰ পঢ়িব নাপাওৱে মই প্ৰেক্টিকেলতেই গুছি যায়।
সেইটোয়েই চেম চেম মই জনাত স্কুল দিনত মানে মোৰ জুনিয়ৰচ বিলাক থাকে ন মান নে যোনবিলাক ওচমানে ভাল ভাল আৰু। জুনিয়ৰচখিনিক মই এহতক কৈ দিও কি এনেকে তুমি আ এখিনি লিখি দিয়া মই কিবা এটা খুৱাই দিম। তেতিয়া শুইছে আৰু কিন্তু কলেজততো এনেকুৱা নাই ন এতিয়া।
মোৰ তেনেকা নহয় বাৰু মোৰ জুনিয়ৰচ খিনিক মই ইমানটা কথা চথা নাপাতিছিলোৱে আমাক ৰেচপেক কৰে ন আমাক মাতিবই নিবিচাৰে ভয় কৰে কিন্তু, আহ মানে ধৰা মোৰ যোনখিনি লগৰখিনি লগৰখিনি মোৰ বহুত ভাল আছিলে। মই ইমানটা কামেই নকৰো স্কুলত কিবা লিখালেও তোমাৰ হেহতক কলো যে ঐ মই পঢ়ি বুজি আছো ততে মোক লিখি দিবি ততে লিখা পিছত সিহনতে বিন্দাচ সিহঁত খিনি লিখ খে তাপা মোৰ বহীত সিহঁতে লিখি লিখি দিয়ে।
অ ঠিকেই কৰিছে ঠিকে কৰিছ
সেইটোৱে মোৰ লগৰ খিনি এনেকা আছিলে স্কু স্কুল দিনবোৰ বহুত মনত পৰে জানা।
উম স্কুলৰ দিনবিলাক মনত পৰে আৰু তোমাৰটো ক্লাছ তোমাৰ চেবেনটো এইট নিকি ন কভিড নাইনটিনতে যে গ'ল মনত আছে।
অ তোমাৰ চেবেন এইটত কভিড নাইনটিন আছিল নেকি।
অ মোৰ যেতিয়া মই যেতিয়া তোমাৰ ছেবেন আছ অ চৰি এইটত আছিলো ন। এইট নাইন আৰু টেন এই তিনটা বছৰ মানে পুৰা কভিড নাইনটিন আছিলে।
অ, মোৰ নাইন -নাইন টেন আৰু এ ইলেভেন একেইটা তোমাৰ কভিড নাইনটিন গ'ল বা কি মজা লাগিলে কভিড নাইটিনত
হে, হয় নেকি।
অঁ আমি মাস্ক পিন্ধি পিন্ধি গৈছো আকৌ তোমাৰ অনলাইন ক্লাছোও নকৰিলো। অনলাইন ক্লাছ নহ'লেই আমাৰ হা কিয় নাজানো। তাপা মাক্স পিনি লৈ তোমাৰ স্কুল গৈছো স্কুলত একদম পুৰা খেল ধেমালি এইবোৰ ক্লাছ নহয়েই ন ইমান পুৰা একদম ফটোমি ধেমালি কৰিলো তাপা ঘৰত আহি কিনেটো গোটেই লকডাউন কলোকো ওলাই যাবও নোৱাৰো। ইফালে আমি পথাৰত ক্ৰিকেট খেলো ক্ৰিকেট মানে তেতিয়া ধৰা বেছি মানুহ গেডাৰ হ'ব নিদিয়ে ন।
অঁহ।
তেতিয়া এ আমি যি তিয়া একলগ আগতে ক্ৰিকেট মানে সদায়ে খেলো ক'ব গ'লে তাপিছত যে ক্ৰিকেট খেলিছিলো ক্ৰিকেট খেলিব সময়ত পুলিচ আহি যাই পুলিচ আহি কিনে আমাক খেদায় চবকে।
অ আচ্ছা আচ্ছা অ তেনেকুৱা হয় বাৰু বাকী তুমি জানা আমাৰ স্কুলত যেতিয়া আ ছো ন তোমাৰ নাইন টেন আৰু ইলেভেন ঠিক আছে তেতিয়া মানে আমাৰ নাইনটো ইমান এটা ধ্যান নিদিলে পুৰা কভিড নাইনটিনতে গ'ল ন।
অঁ।
অ অনলাইন ক্লাছে কৰিছিলো কিন্তু মই অনলাইন ক্লাছটোও নকৰিছিলো মই মানে অনলাইন ক্লাছটোৰ টাইমত ফোনটো লৈ পেলে গেম খেলিছিলোঁ।
এয়া তাৰছত তেন। টোত মানে অলপমান অ স্কুলৰ পৰা মাতিছে আৰু মানে কি কৰিবা ন এতিয়া মানে বৰ্ডছ্ আছে ন। একুৱা প্ৰেক্টিকেল দিবলে বাহিৰৰ পা আহে ন। এনেকুৱা ইনভেচটিকেটাৰে হেনটি মানে চেক ফেক কৰে হিতক প্ৰেকটিকেল দেখাব লাগে তেতিয়াই মা লাচ পাম ন নহ'লে টো ফেইল কৰাই দিব স্কুলৰ পৰা।
সেইটো হয় বাৰু, আমাৰ স্কুলতো প্ৰেকটিকেলৰ মাৰ্কটো স্কুলৰ ফালৰ পৰাই দি দিয়ে। তোমাৰ প্ৰেকটিকেল দেখাও, কৰো, এতিয়া ধৰা ভুল হলেও, শুদ্ধ হ'লেও স্কুলৰ ফালৰ পৰা মোক প্ৰেক্টিকেলৰ মাৰ্কটো দি দিয়ে তাপা, এইটো ভাল কৰে হয় নে নাই।
উম, সেইটো ভাল কৰে মানে তোমাৰ উম এনেকুৱাতো আহে মানে বাহিৰৰ পৰা কিন্তু মানে আমাৰ স্কু স্কুল খিনিয়ে কি কৰে মানে সিহঁতক ভালকে ৰাখে ন চাহ বিস্কুট দিয়ে কি ছাৰ জানে তো জানে এটো এনেকুৱা কিবা এটা কয় ন, এনে হ'ব দিয়ক কি মাৰ্ক্স দি দিয়ক আৰু এনেকে কৰিলে মানে দি দিয়ে ন। বিলাকে মাৰ্ক্স আৰু মানে পোৱালী বিলাকক নো কোনে ফেইল কৰিব বিচাৰিব কোৱাচোন?
সেইটোৱে, এইটো কাৰণে ধৰা পোৱালিবোৰ পাছ কৰি গৈছে আৰু আমাৰ স্কুলখন মানে ষ্টুডেন্টবোৰক উ বহুত মৰম কৰিছিলে ছাত্ৰ -ছাত্ৰীবোৰক আমাৰ ছাৰ- বাইদেউহতে বহুত মৰম কৰিছিলে বহুত মানে ধৰা ভালকে বুজাই আৰু ধৰা কিবা কিবি ভুল কৰিলেও পাৰ্চনেলি তোমাৰ ওচৰত গৈ কেনে বুজাই দিয়ে। এটো এনেকে এটো এনেকে, বুজি পাইছা নাই? তাৰ পাছত আমাক সোধে যোনে বুজি নাই পোৱা তোমাক লাগিলে দশ বাৰ বুজাব কিন্তু মানে ছাৰহতে এলাহ নকৰে বুজিছা বহুত ভাল আছিলে
অ সেইটো হয় বাৰু মানে আহ কভিড নাইনৰ কভিড নাইনটিন টাইমৰ মানে ভাল ভালে আচিলে আৰু মানে আগতে যে আমাৰ তোমাৰ মাস্কৰ কম্পিটিচন লাগে কোনে চবতকে ভাল মাস্ক পিন্ধি আহিছে মনত আছে
অ, অ সেইটো অ আগতেটো বগা, নীলা এইবোৰ মাস্ক পিন্ধা হয় ন।
সেইটোয়ে বেছিভাগ বগাটো আৰু এটা যে হয় বগাকৈ অলপমান জোঙাল সেইটো মানে চব বেছি চ দিছিলে ন অলপ ডক্তৰ - ডক্তৰ ফিল আহে
অ, অ, সেইটো হয় আকৌ জানা কিছুমানে যে এ তোমাৰ এয়া গামোচাৰ মাস্কো পিন্ধিছিলে
গামোচা মাস্ক, কি কোৱা?
দেখা নাই? গাঁও আমাৰ ইয়াতে তোমাৰ গাঁৱতে গোটেই গামোচা মাস্ক পিন্ধিছিলে বহুতে।
অ, অ, নিজে মানে কোনবাই কোনবাই চিলাব জানে ন। এইবিলাক চিলাব জানিলে মানে গামোচাৰে মাস্ক বনাই দি দিয়ে আৰু অ দেখিছো বাৰু
সেয়া গামোচাৰ মাস্ক এইবোৰ সেইটোও ধৰা বহুত। এ ভাইৰেল হ'ল বুজিছা।
অ, বুজিছো বুজিছো।
আকৌ মই তোমাৰ, মই এই তোমাৰ মইয়ে ক'লাটোৱে পিন্ধিছিলো ক'লা এটা মাস্ক থাকে যে।
অ কলা ন, এই যে তোমাৰ দশ টকাতে পাই নেকি ন দশ টকাতে এটা দু তানে, এটা পাইছাগে পাহৰিলো। অ সেইটো ভাল লাগে, মোৰো সেইটো মানে ফেভৰেট এতিয়াও মানে মাজতে ন, এনেই বেছিভাগ মানে। ধূলি উৰে ন এনেকে ৰাস্তাত মানে ক'লাটোয়ে মাৰি ইউজ কৰো আৰু
সেইটোৱেটো মইও, মোৰ তাত মানে আছেই কলাখন তোমাৰ এই বহুত ধূলি বাহিৰত ৰে সেইটো কাৰণে মানে এ কলা মাস্কখন পিন্ধো মই।
সেইটোৱেইটো তোমাৰ কি এনেকুৱা আৰু জানা আমাৰ কভিড নাইনটিন টাইমৰ মানে মানুহ বিলাক লাকে চেভ দিচতেঞ্চ বনাই থই ন কিন্তু আমাৰ লগৰ খিনি কি কৰো আমাৰ মানে একো ডিষ্টেঞ্চ বনাই নাথাকো আমি এনেই মানে তেনেকুৱা দেখাও কি মানে একো হোৱাই নাই মানে। আমি নৰ্মেলি থাকো জানা ঘৰৰ মানুহে কয় কি বাহিৰত নোলাবি এনেকে লগৰ বিলাকৰ ওচৰত যাব নালাগে লাগে কিন্তু আমি মনে -মনে ওলাই যাওঁ আৰু এনে-এনে অলপ অ কথা পাতো খেলো আকৌ আহি এই যাওক ক'ত।
আমিও ওলাইছিলো দেই, আমিও ওলাইছিলো, তোমাৰ ৰাতি ৰাতি ওলাই যাও ক আমাৰ ঘৰত কয় ন, তাক নুচুবি, ইয়াক নুচুবি, হেণ্ড চেক নিমিলাবি ইমান ওচৰত নাযাবি। কিন্তু আমি সেইবোৰ কৰিছিলো একো নহলে আৰু আমাৰ ইয়াত জানা তোমাৰ ঘৰবোৰ মানে, কাৰবাৰ ধৰা চৰ্দি কাহ হৈছে তেতিয়া সিহঁতৰ ঘৰটো যে একদম বন্ধ কৰি দিছে তাতে তোমাৰ হালধীয়া হালধীয়া কিয়া টেপ মাৰ দিছে আকৌ আগফালে ধৰা কাগজ এখন লিখি দিছে যে ইহঁৰ ঘৰত যোৱা বন্ধ বুলি, তেতিয়া তাকে তোমাৰ সিহঁতৰ বেমাৰ খিনি ভাল নহয়।
অ সেইটো হৈছিলে অ এইটো হৈছিলে মানে হেতৰ মানে এনেক- কোৱাল ডিটেকট কৰি দিয়ে ন কি ইনতত ক'ভিড নাইণ্টিন হৈছে বুলি।
উম সিহঁত কভিড নাইণ্টিন হৈছে বুলি সিহঁত এক বন্ধ কৰিছে আমাৰ গাঁৱতে এনেকুৱা হৈছিলে দুই তিনি ঘৰমান আমাৰ নহলে। মোৰ হৈছিলে বেমাৰ দেই কভিডৰ সময়ত মোৰ চৰ্দি কাহ হৈছিলে। কিন্তু মই কাকো নকলো মেডিচিন খাইলো মেডিচিন খোৱাৰ পিছত ভাল হৈ গল ন।
অ সেই সেইটোৱে মানে এনেকে ক'লে বেয়াই জানা এনেকে মানে বস্তুতটো বেছিয়ে হৈ যায়।
সেইটো বন্ধ হৈ জানো আকৌ ঘৰৰ মানুহ চানুহবোৰ কাম কৰিব যাব নোৱাৰা হৈছিলে মনত আছে।
সেইটোয়েটো মানে ইমান বিজনেচ খিনি ফ্লপ হৈ গৈছিলে আৰু বহুত কম হৈ গৈছিলে জানা এইবিলাক। বিজনেচ মানুহ বিলাকে আৰু মানুহে কেনেকে খাইছে বা এইটো নাজানোৱে আৰু।
বহুত কষ্ট হৈছিলে খোৱা বোৱা নোহোৱা হৈছিলে। আকৌ কাম নগলে ধৰা পইচা পাতিও নাথাকে ন ছেভিংছও ফৰ চলিব লগা হৈছিলে। সেইটোয়ে সেনেকে মানে বহুত কষ্ট হ'ল কিন্তু ভালো লাগিলে দেই কভিডৰ সময়ত একদম নেট চেট যে বন্ধ কৰিছিলে মনত‌ আছে।
অ অ ভাল লাগিছিলে দেই ভাল লাগে এইবিলাক।
সেইটোৱে ভাল লাগিছিলে আকৌ আমাৰ কভিড মানে স্কুলত তোমাৰ এ যেতিয়া গৈছিলো ন তেতিয়াতো খেল ধেমালিয়েই কৰিছিলো আমি ইমানটা ক্লাছ কৰাই নাছিলো।
অহ
আমাৰ লগৰ এটা আছিলে সিহঁতে মানে চোৱা চৰি খেলে। এতিয়া দৌৰি দৌৰি যে চুব লাগে ধৰা ধৰি সেইবোৰ খেলিছিলো কিন্তু সেইটো সময়ত সেইটো সময়ত ল'ৰাটো খিৰকি পা জাপ মাৰিলে খিৰকি পা জাপ মাৰিল যে তোমাৰ তাৰ ভৰিটো ভাগি থাকিলে।
অ হ কিয়?
শকত আছিলে ল'ৰাটো, সি ভালকে জঁপিয়াব নোৱাৰিলে। এটা ভৰি ওপৰতে লাগি থাকিলে তাৰ পাছত কি তললে পৰি গ'ল ন। ভৰিটো বেকা হৈ কিনে ভাগি থাকিলে। আকৌ আকৌ তাক পাইছে বহুত আকৌ তাক বেঞ্চত শুৱাইছো, বেঞ্চতে শুৱাই কিনে দাঙি দাঙি লৈ গৈছোঁ। দাঙি লৈ তোমাৰ এম্বুলেন্স মাতি কিনে তাক হস্পিতেলত দি পঠাইছো।
কৰিব লাগে ন হেল্প নহলে কোনে কৰিব আৰু।
সেই সেইটোয়ে তেতিয়া পৰা মানে চব পোৱালিৰে অট পালি অলপ ইমান কমি গ'ল আৰু তেতিয়া আমি ক্লাছ নাইনত আছিলো ন, নাইনত অলপ ধৰা চিৰিয়েছ হ'ল পোৱালিখিনি
অহ
তেতিয়া পা অট পালিটো কমি গ'ল ক'ব গ'লে।
সেইটোৱে এইটোৱে ন এনে কাৰোবাৰ লগৰ এটা এনেকুৱা হৈ গলে ইনচিডেণ্ট মানে অলপমান শান্ত হৈ যায় ন। পোৱালীবিলাক
অ চবৰে বেয়া লাগিছে ধৰা গোটেইখিনি একেলগ খেলাৰ পিছত ধৰা তাৰ সেনেকাে হ'ল।
সেইটোয়ে সেইটোয়ে আৰু তোমাৰ আগৰ দিনৰ স্কুলত মানে কভিড নাইনটিন যেতিয়া হৈছ- ছিলে তেতিয়াতো এনেকে টিফিন বিলাকো এনেকে শ্বেয়াৰ কৰিব নোৱাৰা হৈছে নেন ন।
উম নোৱাৰিছে নোৱাৰিছে।
সেইটোয়ে মানে কেনেকুৱা মানে এনেকুৱা লাগে ন আমি কেতিয়াবা ৰুটি আনিছো হা বেলেগে তোমাৰ চাওমিন আনিছে নহলে কিবা পাছতা আনিছে খাব মন যাই ন কিন্তু শ্বেয়াৰ কৰিব নোৱাৰো।
সেইটো হয় বেয়া লাগে মানে ধৰা আমাৰ স্কুলখনত মই আমি কেইটামান পোৱালী আছিলো তিনি চাৰিটা মান পোৱালী আছিলো হা। ধৰা মোৰ জোনকেইটা একদম ভাল লগৰ। সিহতে টিফিন নিনিয়ে সেটি দুটামান আছিলে। টিফিন নিয়ে আমি সিহঁতৰ পৰাই খাওঁ সিহঁতে আমাৰ কাৰণেও লৈ যায়।
আচ্ছা আচ্ছা গম পাইছোঁ।
কাৰণে লৈ যাওঁ আমি সিহঁতৰ পৰাই খাওঁ, আৰু আমাৰটো চৰকাৰী স্কুল ন চৰ চৰকাৰী স্কুলত খোৱা বোৱা দিয়েই। তোমাৰ মিদিয়াম দিয়ে নহয় মিড ডে মিল দিয়ে তাতে খিচিৰি খুৱাই বা কেতিয়াবা ডিম ভাত খুৱাই, এনেকে খুৱাই আমি তাতে খাংগে। নহ'লে স্কুলৰ ভিতৰতে মানে আমাৰ কেণ্টিন আছিলে, দোকান আছিলে।
অহ।
সেই দোকানতে ধৰা জি তি খাই দিওঁ তেনেকেই পেট ভৰি যায়গৈ ক'ব গ'লে।
সেইটোৱে সেইটোৱে মানে সেইটোৱে মানে এইবিলাক ভাল ন মানে চৰকাৰে ইমান সুবিধা কৰি দিছে।
উম, সেইটো হয় আৰু আমাৰ স্কুলৰ পিছফালে এটা ডাঙৰ পুখুৰী আছিলে। পু পুখুৰীটোৰ চাইডতে দুজোপা গছ আছিলে। এজোপা তেতেলী গছ আৰু এজোপা বগৰী গছ।
আচ্ছা তাতো এনেকে কাহানী শুনাইছিলে চাগে ন এইটো ইয়াত বহুত থাকে।
অ অ সেই ঠিকেই, কয় যে তাতে যে ডাইনী পুহি থয় বুলি কয় মানে ভূত পুহি থয় বুলি কৈছিলে আমাক।
অ তেনেকুৱা কয় আৰু এইবিলাক কথা আৰু মোকতো বিশ্বাস নাই দেই এইবিলাক কথাত
মোৰো বিশ্বাস নহয় বাৰু তাতে কৈছিলে হা বোলে ইয়াতে বোলে আঠটামান বোলে ভূত পুহি ৰাখিছিলে মানুহ এটাই তাপা সি মানুহটো মৰি থাকিলে বোলে ভূত কেইটা এতিয়াও আছে এনেকে কৈছিলে হা, কিন্তু তেওঁ মানে পোৱালি খিনিক ভয় খোৱাবলৈও কয় চাগে কিন্তু পোৱালিখিনি তেওঁ তেতেলী তেতেলী আনিব যায়। আকৌ তোমাৰ বগৰী আনিব যায়।
সেইটোৱেটো কাৰ ভয় লাগিব আৰু সেইটোৱেটো ক'ত বিশ্বাস কৰিব আৰু ন আৰু তোমাৰ পুুখুৰীটোত এনেই গা ধুইছিলা নে?
নাই নাই পুখুৰীটো ওচৰলৈ ওচৰলৈ যাব নিদিয়ে তাতে বহুত মাছ আৰু পুখুৰীটো বহুত ডাঙৰ সৰু নহয় বহুত দৰ আছিলে।
আচ্ছা আচ্ছা দয় আছিলে ন গম পাইছোঁ।
বহুত একদম ধৰা আমাৰ নিচিনা সাত আঠটা একেলগে ডুবি যাব। অ বহুত দূৰ আছিলে আৰু বহুত ডাঙৰ পুখুৰীটো আগ সৰু নহয়।
আচ্ছা আচ্ছা ভয় লাগে ন ইমান ডাঙৰ পুখুৰীত গা ধুবলৈ
সেইটোৱে এখন ধৰা ফুটবল ফিল্ডৰ সমান হ'ব ইমান ডাঙৰ।
ফিল্ড ঠিকে আছে। বাকী এনেই তোমাৰ এতিয়াটো ৱৰ্ল্ড কাপ চলি আছে চাই আছা নে নাই?
না না ৱৰ্ল্ড কাপ মই চোৱা নাই চাম বুলি ভাবিছিলো সেইদিনা চাবলে নহ'লে।
আচ্ছা আচ্ছা। বাকী এইটো তুমি কাবাক ভাল পোৱা নে বাৰু কিবা এটা টিম তুমি ফেভেৰেত
টিম মানে মই কেৰেক্টাৰ হে ভাল লাগে তোমাৰ ধৰা মানুহে ভাল লাগে। এনেকে টিম ইমান এটা মই নাচাওঁ। মই চাংগে ৰ'বা এতিয়া এতিয়াই চাম গৈ ৰ'বা। অকে মই তোমাক চাই কিনে কম ৰবা আমি ডিচকাছ কৰিম।
হ'ব দিয়া। কোন জিকিব আমি ডিছকাছ কৰি ল'ম এনেই অকে বাই বাই।